হেল্ল, শুনিছানে?
অ, অ, শুনিছো।
কি কৰিছ?
আছোঁ এনে, তই?
ময়ো এনেই আছোঁ, বাকী ভাত-পানী খালী?
নাই খোৱাই নাই, ৰহ তই খালি নেকি?
উম, নাই নাই। খোৱাই নাই, বাকী এনে তই ব্যস্ত আছ নেকি এতিয়া বাৰু?
নাই, নাই, ব্যস্ত নাই।
নাই, এটা বোলো বিশেষ কথা এটা পাতোঁ, তোৰ লগত।
কি বা, কচোন।
এনে তই, কেতিয়াবা ভাবিছ নেকি, যে আজিকালি যিবোৰ কেৰিয়াৰ বাছনি কৰাটো সহজো হৈছে আৰু কঠিনো হৈছে, একেলগে মানে দুয়োটাই হৈছে। ভাব নেকি কিবা?
উম, অ, মানে বহুতবাৰ এনেকুৱা মানে মোৰ, মনত এইটো অনুভৱ হৈছে। মানে আগতে মানুহৰ হাতত বিকল্প কম আছিল, মানে এ ধৰি লওক ডাক্তৰ, ইঞ্জিনিয়াৰ, শিক্ষক এনে কোৱা চাকৰি মানে মানুহে বিচাৰিছিল এইকেইটাই বেছি গুৰুত্ব দিয়া হৈছিল। কিন্তু এতিয়া চালে শতাধিক কেৰিয়াৰৰ মানে পথ খোলা হৈছে আৰু
উম, ঠিক কৈছ তই। আগতে তোৰ ক'ব গ'লে এইকেইটাই আছিল চবেই খালি ডক্টৰ হ'বলে যায়। চবে খালি মাষ্টৰ হ'বলে যায়। চবে খালি ইঞ্জিনিয়াৰ হ'বলে যায় এইকেইটাই পুলিচ হ'বলে যায় এইকেইটাই চাকৰি চবতে কিন্তু আজিকালি মানে এই তো ভাল হৈছে এতিয়া তোৰ আইটি, এ আই তাৰপিছত তোৰ ডিজিটেল মাৰ্কেটিং, ডাটা এনালাইচিছ তাৰপিছত ইউটিউব বহুত এইবোৰ অনলাইন মানে ব্যৱসায়ৰ আহিছে আৰু, আৰু ক'ব গ'লে কিমান যে সুযোগ আহিছে এতিয়া কিন্তু ইমানবোৰৰ মাজত তই কোনটো হ'ব বিচাৰ এইটো মানে উলিয়াবলৈ বহুতেই বেছি কঠিন কাম বুলি মই ভাবো। এ আগতে এনেকুৱা আছিল কি উম, আগতে এনেকুৱা আছিল কি এইকেইটা আছিল কম আছিল এতিয়া বেছি হোৱাৰ কাৰণেও কঠিন হৈছে আগতে কম থাকাৰ কাৰণেও কঠিন হৈছিল, হয় নে নাই ক'?
একদম মানে বহুতে এ বন্ধুৰ কথাত বা আত্মীয়ৰ কথাত বা সামাজিক মাধ্যমত মানে দেখি পথ লয় বা সামাজিক মাধ্যমত যিবোৰ অ'জনপ্ৰিয় জনপ্ৰিয় হয় সেইবোৰ দেখি মানে এটা পথ লয় কিন্তু নিজৰ আগ্ৰহ বা যগ্যতা আৰু ধৈৰ্যৰ কথা নাভাবি সিদ্ধান্ত ল'লে কিন্তু পিছত হতাশহে হ'ব মানে মই এনেকে ভাবোঁ আৰু নিজৰ ধৈৰ্য্য হিচাপে পথ এটা বাছি ল'ব লাগে।
উম, আৰু মোৰ মতে মানে মই ভাবোঁ আৰু আজিকালি মানুহবোৰৰ এটা ডাঙৰ সমস্যা সেইটো হ'ল মানে সোনকালে সফল হ'ব বিচাৰে কি মই এতিয়াই হম মই এতিয়াই কৰিছো মোক এতিয়াই পইচা লাগে তেনেকুৱা এনেকুৱাও হ'ব নালাগে। যদি কামটো কৰি আছ তে-তেন্তে এটা, এটা এনেকে ষ্টেজ থাকে সেইখিনি পাৰ কৰি যোৱাৰ পিছতহে সফল হ'ব পাৰে কিন্তু মানুহবোৰ এনেকুৱা আজিকালি এতিয়াই সফল হ'ব বিচাৰে আৰু সফলতাবোৰ মানে লাভ কৰিলে কষ্টও দেখিবলৈ নাপায় কিন্তু সফল হ'বলে আকৌ কষ্টও কৰিব লাগে তেনেকুৱা হৈছে।
আৰু সামাজিক মাধ্যমত মানুহে কেৱল ফলাফলহে দেখুৱায়। কিন্তু কিছুমান মানে কিমান বাৰ বিফল হৈছে কিমান কষ্ট কৰিছিল সেইবোৰ সাধাৰণতে নেদেখুৱা-নেদেখুৱায়। আৰু সেইবোৰ দেখিয়ে মানে মানুহে ভাবে কি এওলোকেতো একেবাৰে ফলাফলটো পালে কিন্তু মই কামটো কৰাৰ পিছত কিয় পোৱা নাই। ত' সেনেকে হতাশ হতাশাত মানে ভুগিব লাগে আৰু।
অ' সেইটো হয় কিন্তু বাকী এনে তই কচোন ক ভৱিষ্যতে এনে কি কৰিম বুলি ভাবিছ? বা কি কৰিবি?
সেইটো মানে মই প্ৰথমে নিজৰ পচন্দৰ এটা ভাল চাকৰি বিচাৰো। কিন্তু তাৰ লগে, লগে নতুন, নতুন মানে যিখিনি দক্ষতা শিকি নিজকে উন্নত কৰি মানে থাকিব বিচাৰোঁ আজিকালি এই কি কয় এইটো এ আই বা ডাটা এনালাইচিছ এইবোৰ অনলাইন প্লেটফৰ্মত তে আমি শিকিব পাৰো। ত' এনেকুৱা নতুন, নতুন দক্ষতা শিকিও নিজকে উন্নত কৰি থাকিব বিচাৰো আৰু আৰু সময় সলনি হ'লে আমিও সলনি হ'ব লাগিব সেইটো একদম মানে কথা আৰু
উম, ঠিক কৈছ দেই আৰু আজিকালি সময়ত তোৰ এনেকুৱা নাই কি তোৰ ডিগ্ৰী থাকিলেই হ'ব আগতে ভাল আছিল। মানুহবোৰে এম এ কৰে তাৰপিছত চৰি বি এ কৰে তাৰপিছত এম এ কৰে। কিন্তু এতিয়া এনেকুৱা নহয় কি তোৰ অকল ডিগ্ৰী থাকিলেই হ'ব তোৰ মানে চব থাকিব লাগিব যোগ্যতাও থাকিব লাগিব। কামটো কৰিবলৈ তাৰপিছত কম্পিউটাৰৰো জ্ঞান থাকিব লাগিব। আৰু তই লগতে ইংৰাজী ভাষাও জানিব লাগিব। এইটো মানে একদম গুৰুত্বপূৰ্ণ এটা অংশ হৈ পৰিছে ক'ব গ'লে। আৰু ক'ব গ'লে মানে সমস্যা সমাধানৰ আত্মবিশ্বাস বহুতেই বেছি গুৰুত্বপূৰ্ণ হয়।
হয়, হয় আৰু এনেকুৱা মানে বহু কোম্পানীয়ে এতিয়া কেৱল নম্বৰ নাচায়তো। ডিগ্ৰী নাচায় এজন মানুহে অ' দলৰ লগত কাম কেনেকৈ কৰিব পাৰে বা নতুন কথা শিকিবলৈ আগ্ৰহী আহ, মানে হয়নে বা দায়িত্ব ল'ব পাৰেনে এইবোৰহে চাই আৰু।
উম, সেইটো হয় কিন্তু। বাকী, বাকী আ এটা মইতোক সুধো ৰচোন ৰ। তোৰ মতে আজিৰ শিক্ষা ব্যৱস্থা তেনে কি, কি সলনি হ'ব লাগে?
মানে এইটোতো সঁচাকৈ বহুত ডাঙৰ প্ৰশ্ন আৰু এইবোৰ
মানে? মোৰ মতে কেৱল কিতাপ কিতাপৰ পৰা মুখস্থ কৰিয়লেই নহ'ব আৰু। বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহত মানে বাস্তৱ জীৱনত কামত লগা বিষয়েহে মানে যেনে আ আৰ্থিক জ্ঞান যোগাযোগ দক্ষতা ব্যক্তিত্ব বিকাশ বা আৰু কিবোৰ আছে কম্পিউটাৰ দক্ষতা সেইবোৰ আ কেনেকৈ আৰম্ভ কৰিব লাগে সেইবোৰ শিকোৱাটোহে ডাঙৰ কথা। আৰু এই এইবোৰ শিকালেহে মানে ল'ৰা ছোৱালীবোৰে ডাঙৰ কিবা এটা কাম কৰিব পাৰিব বা আমাৰ বা সেই দেশৰো কিবা এটা ভাল হ'ব
উম ঠিক কৈছ তই আৰু বহু ছাত্ৰ ছাত্ৰী এনেকুৱা আছে ডিগ্ৰী শেষ কৰে কিন্তু চাকৰিৰ বাবে যেতিয়া ইণ্টাৰভিউ দিবলে যায় সিহঁতে একোৱে ক'ব না নাজানে বা নকয় বা নাজানেই সেইটো মানে ডাঙৰ সমস্যা হৈছে সেইকাৰণে গোটেইখিনি দিগ দি ল'লেই নহয় গোটেইখিনি বস্তুৰে জ্ঞান লাগে লাগিব মানে
সেইটোৱেই মানে ল'ৰা ছোৱালীসমূহক সেই আহ যোগাযোগ দক্ষতাটো নিশিকাই যে সেইটো বাবেই ক'ব নোৱাৰে আৰু এটা কথা আজিকালি ইণ্টাৰনেটৰ বাবে শিকিবলৈ বহু সুবিধা হৈছে আগতে যিটো শিকিবলৈ ডাঙৰ চহৰলৈ যাব লাগিছিল। এতিয়া ঘৰতে বহি মানে অনলাইনত শিকিব পাৰি আৰু এনেকৈয়ে বহু ল'ৰা ছোৱালীয়ে এতিয়া বহু আগবাঢ়িছে আৰু কিছুমান যোনে অকল ডিগ্ৰী বা বিদ্যালয়ৰ শিকা শিক্ষাখিনিকে মানে নিৰ্ভৰ হৈ আছে তেওঁলোকে পিছ পৰি আছে
উম একদম সচা কথা কৈছ তই কিন্তু এই একেই যদি ইণ্টাৰনেটে যদি কেৱল ৰিল গেম বা অদৰকাৰী কথাত ব্যৱহাৰ কৰোঁ তেন্তে সময়টোতো নষ্ট হ'বই আৰু সময়টো ধৰি ৰাখিব পৰা বস্তু নহয় সেইকাৰণে মানে ইয়াৰ ক'ব গ'লে দুয়োটাই আছে তোৰ ভাল দিশো আছে বেয়া দিশো আছে আৰু মই ভাবোঁ মানে মোবাইল বেয়া নহয় আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ সেইটোহে বেছি গুৰুত্বপূৰ্ণ কথা ভাল দিশো আছে এতিয়া মোবাইলৰ বেয়া দিশো আছে সেইটোৱে
অহ ঠিক কৈছ তই আৰু উম মানে এঘণ্টা যদি নতুন দক্ষতা বা নতুন আহ কিবা বস্তু শিকাত খৰচ কৰোঁ তেন্তে সেইটোৱে ভৱিষ্যতে আমাৰ জীৱনত কিবা এটা হ'লেও সলনি কৰিব পাৰে কিন্তু আমি সেইটো সময়টো ভাল কিবা মানে কিবা কামত হেৰি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব।
তাকে এনে তই কি ভাব কি আজিকালি ল'ৰা ছোৱালীৰ ওপৰত চাপ বেছি নেকি বাৰু
হয় বহুত বেছি মানে পঢ়া শুনা বা প্ৰতিযোগিতামূলক পৰীক্ষা চাকৰি পৰিয়ালৰ আশা আৰু সামাজিক মাধ্যমত আনৰ সফলতা দেখি নিজৰ লগত তুলান তুলনা মানে কৰাটো এইটো সকলোবোৰৰ মানে মানসিক চাপ বঢ়ায় আৰু এইটোৱে আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে
সেইটোৱে মানে ময়ো অনুভৱ কৰোঁ আৰু মই ভাবোঁ কি আনৰ লগত তুলনা কৰিব নালাগে। আৰু কিছুমান ক্ষেত্ৰত লাগেও তুলনা কৰিব তেতিয়া মানে উন্নতি কৰিব পাই। তেতিয়া মানে উন্নতি কৰিব পাৰি, মই সেইটোৱে ভাবোঁ আৰু কি আনৰ লগত তুলনা কৰিব লাগেও, কিন্তু নালাগে।
আৰু প্ৰতিজনৰ মানে জীৱন গতি বেলেগ বেলেগ ন এতিয়া তৰ লগত তো মানে কিবা এটা ভাল হৈ থাকিব পাৰে মোৰ লগত কিবা বেয়া হৈ থাকিব পাৰে, সেইটো এতাত তোৰ ভালটো আৰু মোৰ ভালটো বেলেগ বেলেগ হ'ব পাৰে ন'।
উম, আৰু ভাল লাগিল দেই, তোৰ লগত এইখিনি কথা পাতি। মানে আজিৰ সময়তো যিয়ে শিকি থাকিব। সলনি হোৱাৰ সময়ৰ লগতো খাপখোৱাই আগবাঢ়িব, তেওঁলোকৰহে কিন্তু ভৱিষ্যত আছে ক'বলৈ গ'লে। আৰু মই ভাবোঁ, চবেই যাতে সফল হওঁক, চবেই যাতে সিহঁতৰ জীৱনত কিবা পাওক আৰু। বহুত বস্তু যাতে কৰিব পাৰক মই সেইটোৱে আশা ৰাখোঁ আৰু।
অৱ, ' সেইটোৱে নিজৰ মানে লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাটোৱে চেষ্টা কৰিব লাগে।
উম। সেইটোৱে। বাকী তোৰ লগত যে এইটো কথা ক'লোঁ বহুতেই ভাল লাগিল। আৰু পিছত কেতিয়াবা কথা পাতিম আমি দেই।
অ' অ' ঠিক আছে বাৰু, অৱ।